অঁ শুনিছা?
অঁ শুনিছো শুনিছোঁ।
অ' কি কৰি আছিলা?
অ' এ, আছিলোঁ ৰ'বা, এই চাহ তাহ খাই পেলাই অলপমান এনেই খোজ কাঢ়ি খোজ কাঢ়ি, খোজ কাঢ়ি। তুমি?
অ' খুব সুন্দৰ ভাল, খোজ কঢ়াটো বহুত ভাল কথা। খোজ কঢ়িব লাগে আমি সকলোৱে, স্বাস্থ্য ভাল ৰাখিবৰ বাবে। আজি মানে তোমাক ফোন কৰিলোঁ এটা বিষয়ৰ বাবে, আমি অকমান আজি আলোচনা এটা কৰোঁ মানে। যে আমাৰ বৰ্তমান আমাৰ সমাজৰ প্ৰতি মানে যি নৈতিক দায় ত্ব দায়িত্ববোধ, নৈতিক দায়িত্ববোধ সেই তাৰে ওপৰত অকমান আলোচনা কৰোঁ ভাবিছোঁ যে আমাৰ সমাজখন কি দিশত গৈ আছে বা উ, আমাৰ নৈতিক দায়িত্ববোধ কেনেকুৱা, কি ধৰণৰ, মই যদি কওঁ এতিয়া মানে আমাৰ সমাজখন বহুত বেয়া ভুল পথলৈ গৈ আছে।
উম, হয় হয় হয়, নিশ্চয়।
যদি মই কওঁ মানে এই ধৰা আমাৰ সমাজত মানে আজিকালি ওচৰ চুবুৰীয়াৰ লগতে মানে আমাৰ মানে মিলা প্ৰীতিটো বহুত কমি আহিছে।
কমি আহিছে, কমি আহিছে নিশ্চয়। আৰু মানে মানে উদাহৰণো আছে আমাৰ লগত মানে এনেকোৱা মানে, আমাৰ ভুল নহ'লেও মানে অলপ কিবা কিবি নিজৰ মানে এই আহা যোৱাটো কমাই দিয়ে। কিবা কিয়, কিয় জানো গম নাপাওঁ, কিবা
উম।
চবেই মানে সেই থকাৰ কাৰণে, হিংসা চিংসা থাকাৰ কাৰণে কিন্তু এইবোৰ হ'ব নালাগে কিন্তু।
হয় হয়, একদম ঠিক, মানে এনেকুৱা মনোভাৱ ৰাখি কাৰণ মানুহ আমি মানুহ, জীৱ আমি কিমান দিননো জীয়াই থাকিম হয় নহয়। গতিকে এই ইমান কম সময়ৰ ভিতৰত, ইমান কম দিনৰ ভিতৰত যদি আমি ই তোমাক মই হিংসা কৰি, ইজনে সিজনৰ প্ৰতি বেয়া ভাৱ ৰাখি কি লাভ আছে। তোমাৰ বিপদত হয়, তোমাৰ বিপদত মই কামত আহিম, মোৰ বিপদত তোমাক কামত আহিবা তুমি।
অ' নিশ্চয় নিশ্চয়, মানে আজিকালি মানে স্বাৰ্থপৰ হৈ গৈছে, মই কাকো নাচাম মই নিজৰ অকল নিজৰ কাৰণে চাই থাকিম, সেই সেনেকুৱা সেই মনোভাৱ টো ল'লে কিন্তু অতি বিপদ আছে, মানে কেতিয়াবা বহুত বি পদ হ'লেও মানে ঘৰৰ ওচৰ চুবুৰীয়া যদি নাযায় তেতিয়া কি কৰিব।
অ', অ' হয় হয়। ঠিকেই, সেনেকুৱা মনোবৃত্তিবিলাক আমি মানে তৰাব লাগে।
আতৰাব লাগি, আতৰাব লাগিব নিশ্চয়।
হুম, এতিয়া যদি মই কওঁ মানে গাঁৱত কিন্তু সেইটো বস্তুটো নাই, গাঁৱত
নাই নাই, গাঁৱত বহুত ধুনীয়া। আমাৰ মামাৰ ঘৰলে চাব গ'লে কি ধুনীয়া মানে মিলা প্ৰীতি আছে, সদায় মানে ধুনীয়াকে খবৰ ল'ব আহে। ভাল ভাল মানে বিপদতো আহে, ভাল কাৰণতো আহে মানে অতি মানে মৰমীয়াল হয়।
হয় হয়। এতিয়া গাঁৱত মই এতিয়া উদাহৰণস্বৰূপে যদি কওঁ বিহুৰ সময়ত আমি যে সেই অ' উৰুকাত, ভোগালীত উৰুকাত মানে ভেলা সকলোৱে ৰাইজে মেলি ভেলাঘৰ সাজিছিল দেই। আমাৰ মানে গাঁৱত, টিহুৰ ফালে ভেলাঘৰ সাজে, ভেলাঘৰ সাজি তাত মানে নিশা সকলো একেবাৰে গটেই গাঁওখনত যিমান আছে ধৰা চাৰিশ, পাঁচশ, হেজাৰ যিমান মানুহ সিমানেই মানে একেলগে মিলি জুলি মানে এসাজ খায় আৰু আনন্দ ফূৰ্তি কৰে। গতিকে মই হয় সেনেকুৱা মানে সেইটো বস্তুটো মানে মই ইয়াত আমাৰ মহানগৰীত অকমান কম দেখিছোঁ মানে এই একেবাৰেই নাই গাঁওখনতোতো বাদেই দিয়া হয় হয় তাকেইতো গাঁওখনতো বাদেই দিয়া ইঘৰে সিঘৰ দুইচ- চাৰি ঘৰৰ লগতেই মিলা প্ৰীতি ধৰণৰ এনেকুৱা একো দেখা নাই মই মানে
একো একো নাই মানে নিজৰ কোঠাতে সোমাই থাকে নিজৰ লগতে মানে আপ আবদ্ধ হৈ ৰাখি থাকে। মানে নিজৰ কামতে কাম ৰাখি থাকে সেই সেবোৰ মানে আও চিন্তাধাৰা মানে বেয়া আৰু এই যিহেতু মানে বিহুৰ কথা আলোচনা কৰি পেলাই ক'লো আমি মাঘ বিহুতো হেয়ক এই ঘৰৰ ওব ওচৰ চুবুৰীয়া মানে মিলি জুলি পেলাই যদি মেজি উযাপন কৰে তেওঁলোকে যদি এই সেনুকুৱা সমূহ কৰে বিলাট অ', বিৰাট মানে ফূৰ্তিৰ পৰিৱেশ আমাৰ গাঁৱত
অ', মানে এইব বিহু উৎচৱ পাৰ্বন বোৰ আহে কিহৰ কাৰণে সেইটো মানুহৰ মাজ ধৰা আত্মিকতা হয় সম্পৰ্কটো মানে আৰু যাতে উম ভাল হয় হয়নে? সেইবাৰৰ বাবে এই এনেকুৱা ধৰণৰ উৎচৱ পাৰ্বনবোৰ আহে আমাৰ মন বোৰো ভাল লাগে। কিন্তু মানে জিৰ সমাজৰ মানে এ, মানুহসকলে নাজানোঁ কি ভাবে তেওঁলোকে মানে অকলে থাকিম বুলিয়েই ভাবে নি কি এনেকুৱা ধৰণৰ মানে কাজিয়া পৰিস্থিতি কাজিয়া পেচাল সেইবিলাকতে মানে সময় অতিবাহিত কৰিছে।
চুবুৰীয়াৰ মানে ইমান হিংখা মানে কাজিয়াৰ লগত পৰিণত হৈ যায় এনুকুৱা এনুকুৱা মানে পুলিচৰ লগতো মানে এনুকুৱা হৈ যায় মানে কেচ কৰিলে অমু অমুকে কেচ কৰিলে সি হেনো খোৱা সময় হৈ যায় মানে এইবোৰ কেতিয়াও হ'ব নালাগে
হয় বহুত বেয়া মানে ইয়াৰ মই এটা কাৰণ বুলি আধুনিক হৈ গৈছোঁ নিকি কাৰণ কিয় আগৰ আগৰ দিনত তোতো আমি
হয় হয় হয় হয়।
পৰিস্থিতি হয়তো দেখা নাছিলোঁ বা কু খুব কমেই আছিল কম আছিলে মিলা প্ৰীতিটো বেছি আছিলে। এতিয়া মানে আমি যিমান আধুনিক হৈছোঁ সিমানে মানে দূৰ হৈ গৈছোঁ ওচৰৰ মানুহৰ পৰা।
এই এতিয়া আজিকালি মানে নব্বৈ দশকত মানে সেনেকুৱা দশকত টিভি ওলাল টেলিভিছনটো আমি চাবলৈ গ'লে মানুহে ঘৰে ঘৰে মানে ঘৰ ঘৰে টিভি হোৱাত মানে আৰু ঘৰতে আৱদ্ধ হৈ থাকিল। এতিয়া আহিছে আকৌ এই মবাইল ফোন মবাইল ফোনটোতো জানাই ইমান মানে এনেকুৱা হৈ গৈছে যে মানে তাতেই মানে ব্যস্ত হৈ থাকিব কাৰো লগত ইমানে সম্পৰ্ক নাৰাখে সেইটো মানে কিছুমান মানুহ এনুকুৱা হৈছে চিনিও নাপায়। ওচৰ চুবুৰীয়াটোকে চিন নাপায়। ই সেইটো এটা কাৰণ হৈছে নাই নাই একেবাৰে নাজানে আৰু আমাৰ মানে ওচৰ চুবুৰীয়াটো মানে ঘৰ ধুনীয়া মানে ভালকে মানুহৰ আহিছে তেওঁলোকে মানে ইমান মানে মাত কথা নিদিয়ে মানে আমাক চিনি নাপাই। অথচ তেওঁলোকৰ এবছৰ হৈয়ে গৈছে।
অহ, আজিলেকে চিনাকিয়ে নাই।
চিনাকি নাই একেবাৰে চিনাকি নাই।
হয়-হয় বেয়া কথা হৈছে, তেওঁলোকে অ, মানে কি বা মনোবৃত্তি ৰাখি থৈছে যেন কেতিয়লোকৰ কেতিয়াও বিপদেই নহ'ব নেকি কি হয় নে নহয় বিপদটোতো তাকেতো বিপদতটো সকলোৰে এদিন হয়তো হবই এতিয়া সেই বিপদৰ সময়ত যদি অহ, যদি মানুহ নাপায় নাথাকে এতিয়া কেনেকে কাৰ সহায় ল'ব উম,
এইটোয়ে মানে বেয়া লাগে।
আৰু মানে কি হৈছে আজিকালি সমাজত মই দেখিছো যে উম, ধৰা কোনো এজন ব্যক্তি মানে এটা বিপদত পৰিলে এক্সট্ৰা এক্সিডেণ্ট এটা হ'ল সেই এক্সিডেণ্টটো মানুহে সহায় কৰাৰ সহায় কৰিব নিবিচাৰে মানে, এই ভিডিঅ'হে কৰে কিছুমানে ন নেদেহা-নেদেহা কৈ নিজৰ কামত দৌৰা - দৌৰিকৈ গুচি যাবয় মই দেখিলে ৰখিলে মোকে আকৌ কিবা হ'ব নেকি, সহায় কৰাৰ মনোবৃত্তিটোৱে নাইকিয়া হৈছে।
নাই-নাই একেবাৰে নাইকিয়া হৈ পৰিছে এনেকুৱা মানে পৰিস্থিতি হৈ পৰে মানে হিংসাৰত মানে আজিকালি মানে মৃত্যুদণ্ড
হম, মানে কাকো সহায় নকৰে মানে বিপদত ধৰা নলাতে সোমাই পৰিল মানুহ এজন তেওঁক মানে যে উদ্ধাৰ কৰিব লাগে এ নাই মই নিজৰ কামটোতহে মই মানে নাই-নাই মই এইবোৰ কৰিলে মোৰ-মোৰ সময় যাব, মই মোৰ কামটোতে যাই থাকো। যদি তেওঁ পৰিলেহেঁতেন অহ, যদি ধৰা সেইজন ব্যক্তিয়ে পৰিলেহেতেন যোনে ধৰা সহায় নকৰিলে অ, তেওঁতো ভাবিচে, মোক কোনোবাই অকমান সহায় কৰিলে ভাল আছিল মোক কোনবাই নলাটোৰ পৰা উঠাই দিলে ভাল আছিল।
নাই নাই ঠিকে - ঠিকে - ঠিকে সেইটোয়ে কাৰণ এইটোয়ে মানে আজিৰ দিনত মানে বহুত বেয়া কাৰণ হৈ গৈছে। আৰু এই চাবাচোন কে কেতিয়াবা চোৰৰ - চোৰত মানে যেতিয়া ধৰা পৰে মানুহ বিলাকক সেইটো মানে উত ওচৰ চুবুৰীয়াই মানে এই চিনাক্ত হৈ পৰে।
অ, চবি কাৰ্যত হয় - হয়। ওচৰ চুবুৰীয়া মানে জড়িত থাকে মানে এতিয়া ধৰা যদি কয় মানে এই ঘৰ মানুহ বোলে বিয়া খাব গ'ল মই বোলে জানো তেতিয়া ধৰা মই নক কৰিলো মোৰ ধৰা বেলেগ কাবাক কৰিলো বোলে এইঘৰৰ মানুহত আজি কোনো নাই এ তুমি এনেকে চুৰি কাৰ্য চলাব পাৰা। সেনেকুৱা ধৰণৰ বাবেইতো হৈছে ঘটনাবিলাক।
ঘটনাবিলাক মানে বহুত ডাঙৰ - ডাঙৰ হৈ গৈছে এইবোৰ মানে কেতিয়াও হব নালাগে।
মানুহৰ হিংসা ভাব বিলাক মানে আজিকালি বেছিকৈ।
বিৰাট ডাঙৰ বিৰাট বাঢ়ি গৈছে - বিৰাট বাঢ়ি গৈছে। এইটোৱে ভাবোঁ মানে সেইয়ে আৰু। দায়িত্ব বুজিব লাগে মানুহে সদায় মানে ই বজাৰী থাকিব লাগে মানুহৰ প্ৰতি মানে মৰম দয়ালু সহানুভূতি সেইবিলাক মানে সকলোৰে মাজত থাকিব লাগে।
উম-উম আজিকালি হয় উৎসৱ পাৰ্বণ এটা মানে অনুষ্ঠিত কৰিলেও তাত টো মানে বিভিন্ন ধৰণৰ অ, কা - কাজিয়া পেচাল হয় এই ধৰবোলে মোক সভাপতি নাপাতিল মোক সম্পাদক নাপাতিলে। মই মানে অনুষ্ঠানত মই কোনো অংশগ্ৰহণ নকৰো এতিয়া মই অনুচ আগবঢ় নবঢ়াও এনেকুৱা ধৰণৰ মানে কিছুমান অ মানে অহংকাৰ ভাৱ মনত লৈ লয়।
ঠিকে ঠিকে যদি প্ৰকৃত মানে মানুহ হয় কিন্ত তেতিয়াই মানে। ভাল পাব মানে বা মোৰ এজনে মানে ওচৰ চুবুৰীয়াই মানে সভাপ - সভাপতি হ'লে ভাল লাগিল। ভাল লাগিল শুনি সম্বাৰ্ধনা জনালে তেওঁক মানে আজিকালি। সেই সেইবোৰ নাই আৰু মানে ই কিয় সভাপতি হ'ব এওঁ। মই সোভাপতি হ'ব লাগিছিল এই সেনেকুৱাই মানে।
স্বাৰ্থপৰ হৈ গৈছে আৰু মানে আজিকালি দেখিছো মই ৰাজহুৱা কাম এটাত মানে কোনেও মানে ওলাই নাহে। বোলে এ হ'ব সিহঁতে কৰি সিহঁতে কৰক। মই কিয় যাওঁনো মোক গম নাপাই মই নাযাওঁ এ মোক মতা নাই মই নাযাওঁ। এনেকুৱা ধৰণৰ ৰাজহুৱা। কাম এটাটো মানে কোনেও ওলাই নাহে সহায় নকৰে উম উম।
এই সিদিনাখন অনুষ্ঠান চালো মই মানে খালী হৈছিল সাংস্কৃতিক অনুষ্ঠান। মানে মানুহে ভাবিছে চাগে এই কতনো যাম কিয় যাম মোক মাতায় নাই মোক। ভালদৰে কোৱাই নাই মই এনেকে কিয় যাম। যথাচৰ মানে এই অসমীয়া সংস্কৃতি বুলি সিহঁতে পা - পাহৰি গৈছে।
পাহৰি গৈছে বাহিৰৰ খিনি বেছি আঁকোৱালি লৈছে।
সেইটোৱে আগতে যিহেতু হিলডল ভাঙি মানে মানুহে ওলাই আহিছিল সঙ অসমীয়া। অ সংস্কৃতি চাব লগা আজিকালি নাই।
অ আৰু হয় মই এইখিনিতে আৰু এটা কথা মনত পৰিল এই আগৰ আমাৰ গাঁৱৰ বিয়াবোৰত। কি হৈছিলে আমি মানুহ একো মাতিব লগা দৰকাৰ নাছিলে কাম কৰিবৰ কাৰণে হয়নে। এ ই আহি কা - কাম কৰিব ই বাহ কাটি দিব ই ৰভা সজাত সহায় কৰিব ই। কৰিব হয়নে চবেই নোকোৱাকে সহায় কৰিব গৈছিলে আজিকালি। হয় আজিকালি কি হৈছে মানে তুমি ভাড়াত মানুহ মাতিব লাগিব। মানুহ এনেকে নোপোৱা। আগতেতো কোৱাৰ হয় অ আগতেতো। কোৱাৰে দৰকাৰ নাছিলে বোলে অ খালি গম পাবহে হ'ল অ অমুকৰ ঘৰত ৰ। মোক বিয়া এখন হৈ আছে জ অ তাতে চবে সহায় কৰো। সহায় কৰিব লাগে দেই সেনেকাকে মানে সকলোৱে আহি হাত উজান দিছিল সহায় কৰিছিল। আহ কলেও নাহে আজিকালি আজি। অঁ সেনেকে কোৱাৰ পিছতো নাহে ক'ব অ হ'ব দিয়ক ঠিক আছে যাম দিয়ক আহিব। অ এনেই অকমান টাইম পাছ কৰিব হয়তটো দেখা এটা দি গুচি যাব সহায় নামত। ত তুমি মানে সেই অ ভাৰাতীয়া মানুহ মাতি মানুহৰ দ্বাৰাই। পইচা দি কাম কৰাব লাগিব। ভাবে মানে যে কিয়নো মই কৰো। কিয় কষ্ট কৰি মৰো মই। এ তাৰহি অ অ।
মই কিয় কাম কৰিম। অ মই আলহী মানুহ আলহী হিচাপে থাকিম মানে হা কাম কৰিব কিয় যাম। এই সেন এনেকুৱা মানসিকতা থাকিলে কিন্তু মানে বেয়া আৰু
আগতে গাঁৱত মই এইটো দেখিছো। কিন্তু সেইটোও মানে লাহে লাহে কমি আহিছে। সেনেকুৱাই আৰু আমি নৈতিক দায়িত্ববোধ সেইবিলাক মানে মানুহৰ। মূল্যবোধৰ জ্ঞানবোৰ। নোহোৱা হৈ আহিছে। হিংসা ভাব বিলাক বেছি হৈছে। তি এনেকুৱা হ'ব নালাগে আৰু
নালাগে নালাগে। অ ঠিকে ঠিকে।
তেতিয়াহ'লে আমি বন্ধু ইমানতে আজি সামৰো পাছত আৰু ভালকৈ আলোচনা কৰিম দিয়া।
নিশ্চয় নিশ্চয় ভাল লাগিল বোলো কথা বাৰ্তালাপ কৰি পেলাই ঠিক আছে দিয়া অ' হয় অ'।
হে